এ, এনে আচবাদ
অ, মই মানে ভণ্টিৰ অলপ মাথা চুচি দি আছো ৰবা। মান গৰম দিছে ন মানে চুলিটো খুলি থৈছে মানে সেইটো কাৰণে বহুত গৰম দিয়াৰ কাৰণে অলপ চুলিটো বান্ধি দিওঁ। যিহেতু গাৰ চুলি মানে ডিঙাত লাগি থাকিলে বহুত মানে অসহ্য লাগি থাকে ন। সেইটো কাৰণে অলপ বান্ধি দি চুলি মানে আৰু গৰমতো মানে খপা পানী থাকিলে অলপ কমফটেবল লাগে ভাল লাগে আৰু ন? যিয়ে গৰম দিছে এতিয়া। সেইটো কাৰণে।
কেতিয়া যে তোমাৰ এই চুলি মেলিছিলো মনতে নাই।
অ, ঠিকে ক'লা। মই মানে, চুলি মেলিবই নোৱাৰাৰে চুলি মেলি মই পুৰা গাতেোৱে ভিজি যায় মানে এুৱাইে গৰম দিছে ন মানে কি ক'ম। আজি আৰু কালি বৈধ গৰম দিছে। আজি ৰাতিপুৱা অলপ মানে বৰষুণ দিছে না মই ভাবিছো দিনটো বৰষুণ দি থাকিব নেকি কিন্তু নাই নিদিলে। দিলা এনেকুৱা কে ৰ'দে দিলা।
ঠিকে কৈছা মই এই ম- এনেকে ৰাতিপুৱা ইমান ধুনীয়া ঠাণ্ডা পৰিলে ভাবিলো যে থাকিব চাগে দিনটো পিছত ইমান গৰম দিছে আৰু এতিয়াও।
হয়, এতিয়া আৰু ৰ'দ গৰমে দি আছে মানে এতিয়া অলপমান বহি আ- আৰু বাহিৰত বতাহ খাই আছো। তুমি কি কৰি আছা এতিয়া?
ময়ো এই ফেনত তলত বহি আছো। বাহিৰত যাবও নোৱাৰো নহয়, আমাৰ ইয়াতে বহুত মহ।
হয়, হয় এইটো তুমি কি কলা মৰতো অলপ বেছি হয় আৰু মোৰ বেছি ৰাতি হলে নহয় এতিয়াতো দুপৰীয়া মানে অলপ হেৰি সময় সন্ধিয়া সময় ন। এইটো কাৰণে অলপ উ মানে মহ তো আহিবই আৰু ৰাতি হ'ল ইমানকে নাহে। বাহিৰতো আৰু তুমি পিছে এনে কত হয় কি কলা?
ছিলে নে সাতটা মানৰ পিছৰ পৰা তো মহ চব নাথাকেই। আৰু ৰাতিপুৱা সময়তে থাকে। কিন্তু, মানে
মানে মেইন সন্ধিয়া সময় যেতিয়া অ পাঁচটাত ছয়টা ধৰি দিবা সেইটো সমত মানে বহুতে মহ আহে আৰু। সেইটো সময়ত তুমি একো কামো কৰিব নোৱাৰিবা। হয়, পিছে তুমি অ এতিয়া মানে চামৰ ভেকেচন চলি আছে ন তুমি এনে ক'ত ফুৰিব যাব-
অ, ফুৰিব যাম ৰবা আৰু যাম কেইদিনমান পিছত যাম। এই কেইদিন আগত গৈছিলো মানে সেইকাৰণে তুমি কৰবাত যাব-
আমাৰ প্লেনিং আছে। বা ৰিজৰ্টত যাম বুলি ভাবিছো, এটা তাতে ৰিজৰ্টত গৈ কেনে মানে তাতে চুইমিং ও আছে আমি চুইমিং কৰিব ইছাগে যিয়ে গৰম দি ন সেইটো কাৰণে অলপ চুইমিং চুইমিং কৰিম মানে আৰু মই যোৱা বছৰ গৈছিলো এনে কাত ড্ৰিমলেণ্ড গৈছিলো বৈধ বহুত ভাল লাগিছিলে মানে তাতে গৈ কিনে আ মানে আমি যোৱাত হয় বৰ ভাল লাগিছে ততে খেলা চেলা চব মানে ফ্ৰী হয়। অ কিন্তু এন্ট্ৰি ফিজ টো তাতে অ ছয়শ টকা লৈছিলে ছয়। পতকে এণ্ট্ৰি ফিচ লৈছিলে আৰু ড্ৰেছিং মানে ড্ৰেছ চেঞ্জ কৰিব আছিলে। মান তাতে ড্ৰেছ তাৰ ড্ৰেছ টো লোৱা নাই কিন্তু তাৰ চেঞ্জিং ৰুম আছিল চেঞ্জিং ৰুমৰ কাৰণে অ টো হান্দেৰেট লৈছিলে। টো হান্দে- পাছত পৰা মানে আমাক ওৱান হাড্ৰেড ঘূৰাই দিছে তাৰ চেঞ্জঙ কৰি অহা পাছত ওৱন হাড্ৰেত ঘোৰাই দিছে পাছত তাতে পানী চানী ফুৰি কেনে গা চা ধুই আমি খেলিব গলোঁ। খেলা চেলা চব ফ্ৰী আছে বহুত ধুনীয়া ধুনীয়া জাগা আছে মানে এইফালেও মানে যেনেকা পাৰ্কৰ ঝুলনা চুলনা এইবোৰ মানে চকৰি তকৰি এটা চকৰি উঠিছিলো মই মানে কববাই মানে লাইফ মানে ফাষ্ট মানে কেনেকুৱা আছে জানা ওপৰৰ পৰা ঘূৰাই ঘূৰাই ঘূৰাই মানে পুৰা পাল্টাই দিয়ে মানে এনেকুৱা ভয় লাগিছে নহয় কি ক'বা মানে আমি তাতে তিনিজনী আছিলো কিন্তু মানে মোৰ ভিন্দোও আছিল আৰু মোৰ ফ্ৰেণ্ড ফ্ৰেণ্ডজনী আছ- টিল আৰু মই আছিলো ন আৰু মই মানে মোৰ বা মানে তলত ৰখি তাই মানে যাব পাৰ মানে না বুলি কৈ দিলা এ নোযোৱা কাৰণেই ক'লো তলেদি ভিডি- কৰা বুলি তাতেছে যেন কোৱা আমাক ঘূৰাইছিলে আমাৰতো চুলি চুলি খুব মেলি থৈ দিছিলো মইয়ো ভাবচো ভালে লাগিব বুলি না আৰু এনেকুৱা আৰু এৰিব নালাগে হাতটো মান তুমি একবাৰ এনেকুৱা লাগিছে না তোমাৰ যিমান গাত বল বল আছে ন পুৰা ইমান গাৰ বলেদি তুমি তাত ধৰিব লাগিব আৰু তেনেকুৱা ওপৰত উঠাই কেনে পাল্টাই দিছে না বস্তুতটো এনেকুৱা ভয় লাগিছ- ন কি ক'বা মানো মানে বহুতে ভয় লাগিছে মোৰ বাই জনি ভিডিঅ' কৰি আছিল ন তাকো ভয় লাগি যে তাই ভিডিঅ' কৰ মানে এৰি দিছে তাৰ পাছত মই মানে এটা কিবা হেডেলটো মানে লৰি আছে হা আমি ভাবিছো কোনোবা যি মানে কাৰবাৰ হেন্দেলটো খুলি গৈছে নি মান হেন্দেল মানে চেফটি এটা দিয়ে ন সেইটো কাৰোবাৰ খুলিছে নেকি আমাৰ ভিন্দোয়ে ইমান জোৰকে চিঞৰি অ ৰখা ৰখা ৰখা বুলি কেনে ত মানুহতো ৰখাবও নোৱাৰে ন ফটক কে যেনেকা চোৱা চলি থকা ট্ৰেইন টো পতকো ৰখাব নোৱাৰা ন তেনেকুৱাকে সেই টো এনেকুৱা হৈছিল ইমান ভয় লাগিছিল ন কি ক'বা মানে লাইভ ফৰ ফাৰ্ষ্ট টাইম সেইদিনা পৰা মানে মোৰ ভয়টো মানে গুচি গৈছে আৰু অ সিদিনা পৰা মই ভয়ে গুচি গৈছে বহুতে ভয় লাগে মানে এনেকুৱাকে নাযাবা আৰু লাইফত কেতিয়াও এনেকুৱাকে মই কৰি দিলো আৰু যিহেতু নাযাবা আৰু মই বহুতে ভয় লাগিছে ক'ব গ'লে আৰু যেনেক কৈ চা নৰ্মেলি দুৰ্গা পূজা দুৰ্গা পুজা হলে মানে চকৰিবোৰ থাকে ন ওপৰত যি সেইটো ইমান ভয় নে লাগে চাগে যেনেকুৱা এইটোত মানে তাৰ চি কি বেছি মানে মানে ভয় লগ দিয়া বস্তু আছে খেল তাতে মই বহুতে ভয় আৰু এটা আৰু এটা বস্তু আছে যিহেতু মানে লাহে লাহে লাহে ওপৰত লৈ যায় পূৰা ওপৰত লৈ যায়ে তলত নামাই দিয়ে সেইটো বস্তু মানে কিছুমানৰ ভয় লাগ কিন্তু মোক তাতে ভয় লাগে লগা নাই যিটো ইমান ডেঞ্জাৰ জেগাৰ পৰা আহিলো মই তাৰ মানে গম পাই এক্সপিৰিয়েন্ঞ্চ হৈ গৈছে আৰু ক'ত যতো হৈ মানে যাব পাৰিম আৰু মই এনেকুৱা
ঠিকেই কৈছা সেইবোৰত উঠিলে এনেকুৱা ফিল হয় ন যে বোলে হঠাৎ কৰি পৰিয়ে যাম নেকি
পৰিয়ে যাম মানে সেইটোতো বহুত তে ভয় ভয় লগতে জোগাত উঠছো দিয়া মই মানে কি ক'ম আৰু এতিয়া মানে ক'ব গ'লে ন এতিয়া ভয়ে লাগিছে এই জাগা খিনি ভাবি ভাবি ন মই তোমাক কৈ আছো যিহেতু মানে সেইটো সময়তো অলপ মানে ভয় ভয় লাগি আছে যেনেকোৱাকে
অ, ঠিকেই, অ, যাম ৰবা কেতিয়াবা, তাতে ৱাটাৰ ৰাইত আছো আছে নেকি?
হয় কি কলা?
তাতে মানে ৱাটাৰ ৰাইচ মানে পানীৰ এইবিলাকো আছে নেকি?
হয়-হয় তাত পানীতো আছে। চুইমিং কৰা বস্তুতো আছে, কি ওপৰৰ পৰা যি মানে আ চুচৰি যেন আহা সেইটোও আছে, মানে সেইটোতো এইটো বহুত দীঘল। ঘ আছে কিন্ত তাতে যোৱা নাই মানে কি হয় কি আমাৰ টি চাৰ্ট বোৰ কৰ্তনৰ আছিল ন মানে কটনতটো থাকিব নালাগে যিহেতু মানে। কটন থাকিলে গম পোৱা নাযাবা ন পানীত গ'লে মানে তুমি মানে কেতিয়া মানে কটন ড্ৰেছটো পিন্ধি নাযাবা। সাদাই মানে কি প্লাষ্টিক হ মানে তেলি কটন টাইপ সেই সেইবোৰ ড্ৰেছ পিন্ধিবি। যাবা আৰু সেনেকুৱাকে হয় মানে বেছি ভয় নালাগিব হয়, কি কলা?
কটন পিন্ধি গ'লে কি হয়?
হয় কটন পিন্ধি গ'লে মানে ৰিক্স হয়, যিহেটো মানে বাইচান্স কেতিয়াবা এনেকে নদী হওক চ চুইমিং হও ন। মানে কটন পিন্ধি গলে ডুবি গ'লে। তুমি মানে দেখা মানে গাই মানে ধৰা নাযাব যি মানে কাপোৰতটো উৰিও নাযাব মানে উঠি নাথাকিব। আৰু বেলুুন নিচিনা কাপোৰ মানে অ চিল্ক। ক চিল্কৰ কাপোৰ পিন্ধিবলে কি হয় মানে অলপ বেলুনতে ফুলি থাকিব মানুহ। গ'ম পাব অ মানুহতো এতেয়া আছে বুলি কেনে সেনেকুৱাকে। আৰু আমাৰ কটন কাপোৰ পিন্ধি গলে মানে সেইটোও ভিজি যাব আমাৰ লগতে আৰু চিপকি যায় গাত। সেইটো বস্তুটো সেনেকুৱা সেনেকুৱা টাইপ কাপোৰ পিন্ধি যাব নালগে ত মই তেনেকুৱাই পিন্ধি গৈছোঁ। ছিলো সেইখিনি মই মানে যাব দিয়া নাই আৰু তাতে সেকে মানে চুঁচৰিব দিয়া ন মই ভ ভিনন্দু গৈছিলে। ভিন্দু মানে এনেকুৱা টাইপ ড্ৰেছ পিন্ধি যে স এইু চুঁচৰি পাইছে ম তাৰ ওপৰত। চিকৰটি গাৰডে কৈ দিয়ে যে তোমালোকে ন নালাগে যাবগৈ এনেকোৱা ভালে যিহেতু আমি মানে কৈ দিয়ে। কিছুমান তেনেকে গুচি যাব। আমাৰ বহুত দূৰৰ পৰা চুঁচৰি আহিব লাগে ন তে সেইটোতো বহুত ভয় লাগে ন এ।
অ, তাতে কি এইবিলাকত তোমাৰ যে, যাই যে চুচৰি যোৱাইটোত তাতে টিউব দিয়ে নেকি?
চুঁচৰি যোৱাত তেনেকুৱা নাই, খোলাটোও আছে, মানে এটা খোলা টাইপ মানে- তুমি এনেকুৱা বস্তু ছেম, সেইটোৱে বস্তু ডাঙৰ- ডাঙৰকে মানে এক'লেণ্ডতো পাবা। মানে সেইটো অলপ সৰু আছে, মানে‌ ড্ৰিমলেণ্ডটো অলপ সৰু আছে। কিন্তু আছেগে আৰু বেছি ভাল জেগা ফুৰিব মন আছে, এক'লেণ্ডতো এইবোৰ পাবা। মানে পুলত যোৱা আমাৰ প্লেনিং আছে। কিন্তু যোৱা হোৱা নাই, এতিয়াটো বেলেগ প্লেনিং কৰি দিলোঁ ন। মানে চবৰ লগত পিকনিক যাম বুলি ভাবিলো, তে তেনেকে এক'লেণ্ডতো যাবা মানে চেম ভাব চেম পাবা, কিন্তু ড্ৰেমলেণ্ড গ'লে অলপ পইচাবোৰ অলপ কম হয় না এনেকুৱাকে।
কেতিয়াবা, তুমি পিছে সেইত গৈ পাইছানে? এই চাইন্স চিটি গৈ পাইছানে?
হয়, যাবতো বহুত আশা আছে। কিন্তু টাইমিং টো চোৱা না, টাইমিং টো মানে পাঁচটাত বন্ধে হৈ যায় বুলি শুনা পাইছো। এ আৰু দুপৰীয়া মানুহ মানে ফুৰে নেকি? এনেকে দুপৰীয়াটো কোনো ফুৰিবও নাযায় ন। ত তেনেকুৱাকে মানে ভাল নালাগে আৰু, সন্ধিয়া সময়তে ফুৰা বেছি ভাল লাগে অলপ। ফ্ৰেছ-ফ্ৰেছ লাগে, আৰু দুপৰীয়া সময়ত ফুৰিলে যিয়ে বতৰ দিছে ন আজিকালি। গৰম-চৰম এইটো কাৰণে, তুমি গৈছা নেকি?
ফ্ৰেণ্ডছৰ লগত গৈছিলো আমি, তোমাৰ চাৰি জন মান গৈছিলোঁ, গলো আৰু, কিন্তু মানে কি? ক'বা আৰু সেইদিনাখন ইমান ভয়ংকৰ ৰ'দ দিছে ন, আমি মানে গৈ কিনে ভাবি আছো, কিয় আহিলো আজি আমি ইমান দূৰত।
ক'ব পৰিবা নে অলপ
ক্ৰিকেট টো তোমাৰ মানে এণ্ট্ৰি ফিজটো পঞ্চাছ টকা লয় আৰু তোমাৰ। মানে আ তাত ত তোমাৰ অ, বেল মানে গোটেইবোৰ খোলা নাই বুজিছা, ত' সেইকাৰণে, সেইয়া অ, মানে গোটেইবোৰ চাব পৰা নাই, কেৱল দুটা জেগাত তোমাৰ এটা নামকেইটা মই পাহৰিলোঁ। আৰু অ মানে দুটা জাগা আছিলে মানে। তাতে তুমি তেনে গলা ন ত দুয়টাৰ ভিত ভিতৰতে তোমাৰ শ্ব' দেখাই, এনেকে মানে দুয়োটাতে এনেকে শ্ব' দেখাব পৰা আছে, তাত ভাৰ্চুৱেল ৰিয়েলিটি আছে। নাই-নাই সেইবোৰ নাই তাতে, তাতে বাছ তুমি
অকল চাইন্সৰ বস্তু দেখুুৱাবোৰ আছে ন, মানে চাইন্সৰ বস্তু কেনেকুৱা-কেনেকুৱা?
চাইন্সচলৰ ৰিলেটেড, তোমাৰ ফিজিক্স ৰিলেটেড তাৰ তাৰপিছত, এই তোমাৰ চন্দ্ৰয়ান হৈজাক
হয়-হয় এইবোৰ যেনেকুৱা চাইন্স মিউজিয়াম, সেনেকুৱাই হয়। মানে অ, চাইন্স মিউজিয়ামৰ জেগা মানে ডাঙৰ হ'ব লাগে।
অ, ডাঙৰ হয় আৰু কিছুমান বস্তু
বহুত-বহুত, ভাল-ভাল বস্তু আহিছে, অ, হয়- হয়। আৰু এনেই মানে খুৰা মানে তাত কি-কি, বেলেগ-বেলেগ বস্তুবোৰ মানে সৰু-ছোৱালীবোৰ খেলা বস্তু এনেকুৱাতো নাই।
নাই-নাই তেনেকুৱা একো নাই, বাট তোমাৰ যিবোৰ বস্তু আছে চাই কিনে ভাল পাবা, এই তোমাৰ এটা বস্তু দেখিছানে? এই মানে কি হয় জানানে, এইটো তোমাৰ অ, পাইপৰ নিচিনা, ডাঙৰ পাইপৰ নিচিনা আৰু তাৰ মাজে যদি যাব পাৰি। সেইটো কি হয় মানে ঘূৰি থাকে হাঁ আৰু তাৰ তাৰ ওপৰেদি এটা মানে ব্ৰিজৰ নিচিনা আহে তুমি তাৰ মাজেদি গ'লা আৰু।
হয় তাতে মানে ফিচ জইন নহলে তাতে সেইটো যাব কাৰণে।
নাই নাই সেইবোৰ ফিচ নলয় কিন্তু যিবোৰ শ্ব আছে তেনেকুৱা তোমাৰ ভাৰ্চুয়েল ৰি লিটি শ্ব'টো তাৰপিছত আৰু এটা শ্ব' সেইবোৰত। তোমাৰ ভার্চুৱেল ৰিয়েলিটিটোত তোমাৰ চল্লিছ টকাকৈ লয়। আৰু এটা শ্ব' আছে। তাতে তোমাৰ মানে এইয়া শৰাইঘাটৰ যুদ্ধ দেখায়। তাৰ মানে তুমি মাজত বহিবা, আমি যেনেকে মুভি চাবলে গলে চেয়াৰত বহিলো আমাৰ সন্মুখত থাকিলে হয় নে তাত তেনেকুৱা নহয়। তাতে কেনেকুৱা জানানে তুমি বহিলা ন। তাতে তোমাৰ চাৰিওফালে মানে স্কিন থাকিব, তুমি যোনফালে পৰা চোৱা তোমাৰ মন আৰু।
অ হয় দিয়া যাম দিয়া কিবা মানে এনে শুনা পাইছিলো মানে মে তাতে য'ত গ'লে না। চবতে টিকেট লয় বুলি শুনা পাইছিলো চব মানে যি যি চাবা যি যি সেইটো কৰিবা এনেকুৱা চবতে মানে ফিছ লয় বুলি ভাবিছিলোঁ। মানে শুনা পাইছিলোঁ আৰু এনেকাকে, মই যাম দিয়া এনেকুৱা পালে।
অ অ যাবা দিয়া যাই কিনে চাবা।
হয় হয় ঠিক আছে দিয়া বাৰু অ। হ'ব দিয়া ৰাখিছো অ ধন্যবাদ।